তে কোৱা অ', তুমি এই শুই আছো শুই আছো বিচনাত।
অ', অ'
তুমি?
মই এনেই আছিলো ভাত, চাত খালানে?
ভাত নাই ঘৰ মই উঠাই নাই শুই
অ', অ', ইমান দেৰি শুইছা যে?
টোপনি ধৰিছ কালি ৰাতি শুৱ দেৰি হ'ল যে সেইকাৰণে।
অ', কিয় দেৰি হ'ল?
কালি ৰাতি ফিল্ম এখন চাই আছিলো।
কি ফিল্ম?
এ বলিউডৰ ৰোমেণ্টিক ফিল্ম এখন চাই আছিলো দুটামান বাজিলে শোৱালে।
অ', তাকে হেপাই এতিয়া বৰষুণো বহুত দিছে নহয়।
বৰষুণো বহুত দিছে আৰু হেৰি নহয় চুলি কাটিব যাবা নেকি?
চুলি কাটিব যাব পাৰি ক'ত হৰেণ্ দাৰ ওচৰত নে হেৰিয়ত আমাৰ এজনৰ নাম কি আছিলে?
বিকাশ এই গুগলী তাত নহয় অ' হৰেনৰ তাত।
অ', হৰেনৰ তাত কাটিবা ন।
তাৰ চেলনত ভাল মানে আৰু এতিয়া আমাৰ মানে কাইলে যাম ৰ'দ যদি দিয়ে কাইলে যাম তেতিয়া আমি সেনেকে এ চি তেলত বহি থাকিব পাম ন।
তাকেহে ভাই ভাল লাগিব ন।
ভাল লাগিব অ' আৰু ৰখিবও লাগিব না চুজতে হলেও ৰখিব লাগিব তাৰ এ ছি তলতে ৰখিম আৰু
উম, হম, হম, হম কালি গেম খেলিব গৈছিলা নে মই নগ'লো নহয় মই বহুত
নাই, নাই কালি কোনো যোৱা নাই কালি বৰষুণ দিও দিও কৰিলে যে সেইকাৰণে কোনো নগলে।
তাৰপিছত আমি বৰটীয়া ভাত খাব গুচি গলো মইয়ো তাত লগ পালো আমাৰ হেৰিয়ক একশক লগ পাই গ'লো মোৰ।
কোন এক্স?
এই ঝৰ্ণা।
অ', ঝৰ্ণাইও গৈছে নেকি বাৰু?
অ', তাই, তাই সদিনাখন কালি দেখিলো মই তাই মতা নাই মানে ভালকে মতা নাই অলপ অলপকে আৰু চাউনীটো দিয়ে আৰু মইয়ে অলপ অলপকে দিওঁ
অ'
হেল্ল' বই অলপ অলপকৈ চাউনটো দিওঁ আৰু তাকে সেইবাই বাকী ভাত, ভাত নাই খোৱা ন?
নাই, নাই খােৱা।
বাকী বৰষুণ বতৰত কিবা এটা কৰিব লাগিছিলে এৰেঞ্জ খানা এটা হ'লেও বেয়া নাছিলে।
সটা এৰেঞজ কৰিব লাগিব ৰ'বা। উম।
খানাটো যদি মজা হৈ যায় হৈ যাব ধুনীয়াকে হয় নাই তিবা এ তুমিতো খোৱা নহয় বাকী বেলেগ বস্তুবোৰ
অ', গাহৰি মাংস আনিব লাগিব।
হয়েইটো মই সটো বস্তু কথা গাহৰি মাং অলপ আনিলো কেজি কিমান হৈছে জানো মাৰ্কেটত গাহৰি মাংৰ?
ফ'ৰ হাণ্ড্ৰেড চাৰিশ টকা।
চাৰিশ টকা ন আমাৰ তৰুণে কাটিলেতো আমি কমতে আনো
তনি তৰুণ খিনি পাওঁ
তাৰ পৰা আ যদি আনো কমতে আমি কাটিব পাৰিলো হয়।
উম, সেনেকুৱা কথা লাগিব তাৰ তাত জানো মঙগলবাৰে কাটিব নেকি সি মনটোৱে কাটিব নেকি মঙগলবাৰে মনটোৱে কাটিব
মনটো নম্বৰটো মোৰ ওচৰত আছিলে মই তাৰ লগত পাতি চাম ৰবা। আজি তাকে স্কুটি খন ভাল কৰিব যাব লাগিছিলে।
আজিয়ে যোৱানে এ আজি বৰষুণ দি আছে চোন।
এ বহুত দূৰ ৰখিলে যাম।
বছৰে পাইকে।
বৰষুণটো ৰখিলে যাম।
বৰষুণটো ৰখিলে পাৰি
উম, তাকে বৰষুণটো ৰখাৰ পিছত ধুনীয়াকে যাম আৰু ন
অ, তাৰপিছত এই কি কয় এই সে ৱেল্ডিং ৱেল্ডিং সেইটো ঠিক কৰিব লাগিব ন প্ৰথম। আমি গ'লো গৈ পেলাই সেই অ, এই বৰপথাৰ চাইডে যোৱা ৰাইট লেফট চাইডে এখনত। সোমাব লাগিব তাত আমি সেইটো খুলিব লাগিব চাইলেন্সাৰ ডাল। হয় নে প্ৰথম আমি সুধিবগে লাগিব হেৰিয়ত যে এইটো এনেকে ফাটি আছে চাগে আপোনালোকে সেই ৱেল্ডিং কৰি দিব পাৰিব নাই এই গেছ ৱেল্ডিংটো লাগিব চাগে ন
উম,
হোৱা নে বাৰু।
উম, গেছ ৱেল্ডিং লাগিব গেছ ৱেল্ডিং নহলে নৰখি নাই। গেছ উৱেচিং নকৰিলে নৰহে। এ নৰৰ্মেল ৱেল্ডিংটো নৰখীয়া মানে সেইটো। মানে হলটো বহুত হেৰি যে সৰু হয় যে
অ, তাকে গেছ ৱেল্ডিংটো কৰিব লাগিব।
গেছ ৱেলিং কৰিব লাগিব চাৰ তোমাৰ। ফাইভ হাড্ৰেডৰ ভিতৰতে হ'ব লাগে।
অ মানে খোলা মেলাতটো খোলাই আৰু হে কৰ পৰা এশ টকা এটা দি দিম তাক কথা নাই এই ৱেল্ডিংটো তেতিয়া কিমান ল'বা মানে হলটো চাই হলটো চাই আৰু সিহ পইচাটো ল'ব।
উম, হল টো যিমান ডাঙৰ হ'ব।
তুমি সুধি তুমাক সুধিছিলা বসু এনেকৈ কৰিব।
মই ডাইৰেক্ট দোকানো সুধি আহিছো দুইখনতে সোমাইছো মই। তাতে মই দুইখনতে সোমাই আহিছো ওৱেল্ডিঙৰ তো। অ, গিৰেজো হৈ যাব বুলি কৈছে আৰু।
তাকে যাম অ, বস্তুতো সেইদিনাখন অনা বস্তুটো আছে নাই।
প্ৰস্তুতো নাই নহয় খাই দিলোও নহয়। খাই দিলো খাই দিলো খাই দিলো।
এই নকলা যে কিয়।
মই পৰহি হেৰিয়ত তোমাক যে তুমি শুই গলা যে।
অ,
সেইদিনা নাই ঘৰ তাৰপা থৈ দিছিলো তাৰপিছত। কালি মায়ে পাই গ'ল বস্তুটো তুমি। বিলিভ কৰা নকৰা কওঁ ন জানো সঁচাই কৈছো মায়ে পাই গৈ বস্তুটো। তাৰপিছত মায়ে থৈ দিলে। থৈছিলে যে চৌকেচৰ মাজত থৈ দিলে পিছত মই খালি ইয়াত। কেলা পাই গল দেখি গলো মানে বস্তুটো।
অ
উম পিছত বস্তু লৈ পেলাই মই হে কামটো কৰিলো
মানে
অ মানে সোমোৱাই থোৱা আছিলে নেকি তাত অকল হেৰি
ন না না বাকচে চাকচে আছিলে
অক বাকততে চাগে ইমান ধৰিব নোৱাৰোৱ
বাকচটো বাকচটো খুলি মেলি চাইছে নহয় মায়ে মায়ে বাকচটো খুলি মেলি চাইছে নহয় কি আছে ভিতৰত ধৰিব নোৱাৰে বাহিৰত পিকচাৰ এটা থাকে যে পিকচাৰ এটা থাকে যে মায়ে দহ টকীয়াাতটো বুলি ভাবিলে দহটকীয়া হেৰিটো যে যোনটোটো নৰ্মেল হয় আৰু শ শি
অ
সেইলো বুলি ভাবিলে কৈছে আৰু কিবা এটা তাৰপিছত মই ইমান ইমান হেৰি হেভিকে ধৰা নাই কিন্তু বাচিলো বাৰু এতিয়া সেইটো বুলি ভাবিছে সেইটো বুলি ভাবিছে সেইটো
গম পালো গম পালো গম পালো তাকে হেপাহ এতিয়া সতটো হ'ব লাগিব আৰু কিবা এটা কেৰমটো আজি বতৰো বেয়া কেৰমখনো বহি থাকিব
টাইম নহয় সন্ধিয়ালৈ আহৰিব চাগে টাইম পাছ টো কৰিবলেতো যাব লাগিব
টাইম পাছ কৰিব লাগিব বু হলেও বৰ বেয়া হলে বেয়া হ বহুত বহ থাক গটেই নোসোমাই জেগাত
ৰ'বায়া হেৰি নহয় তুমি যে ক'লা যে মই খাই দিলো বুলি যে
অ
এতিয়া এটা খাম ৰবা
অ খাব লাগিব বাৰু এইটো বেলেগ কথা ভাত নাই খোৱা মই চাহ খাই আহিছো উঠিছোে মই উঠা বেছি টাইম হোৱা নাই
মই মইতো উঠাইে নাই মই এই বেলেগ এখন নিচিনা শুই আহিছিলো এইখন পঢাৰ পিছত ইয়াতে এনেই পৰিঢ আছো
মইয় উঠাই নাই মইয় ভাবিলো এনেই কিনো কৰি আছা তাকে তোমাৰ ফোনটোকে আহিলে ভালেই হল কথাটো পাতিবলৈ
উম
আৰু হেৰি মই ভূপুৰ যাম ভাবি আছিলো এই কামটোত যে স্কুটিখনৰ মোৰ মানে ঘৰতৈছে আৰু মবিল টো চেঞ্জ কি ম'বিল কিমান পাঁচ মত পাই যাম নে
মবিল চাৰে তিনিশ আৰু চাৰে চাৰিশ তেনেকুৱা থাকে আৰু চাৰে পাঁচশও থাকে সবলা
অ এই মাখনত এটা মবিলটো লগাই দিব লাগিব পাপাক পইচাটো পিছত দি দিব ক'ব লাগিব
উম
মানে মোৰ স্কুটিটো পিছত প্ৰব্লেম হৈ যাব ব্লক্ল গুি গ'লে আক কেলাতকে গুটি দীঘল হব গমাইছা নাই কথাটো এতিয়া কাহিনীতটো সেইতোৱে হৈছে
উম এতিয়া আমি ফ ফ ক'ত যাবা চেলেঞ্জাৰটো সলাব নেকি ন ফাৰ তুমি তুমি তুমি আজি আজি আজি নহয় নহয় আজি তুমি চাইেঞ্চ চ খলাব নোৱাৰিব পাৰি যদি বহুত নেৰে এনেকে যদি থাকে কেনেকে যানা তেদি
অ
যদি বৰষুণটো ৰখে তেতিয়া যাম ন
উম উম ম মবাইলটো সলাই লৈ যামে কিবা
এ মবিলটো ৰ'বা মবিলটো পাপাৰ লগত পাতিবই লাগিব
অ অ ঠিক আছে
অ এতিয়া পইচাটোৰপাহহে দিব পাৰিব
উম
তাকে আগতে পই পইচাটো থকাাহেঁতেন দি দিলোহেঁতেন মই নিজে
উম
ইমান কথা নাছিলো এতিয়া পাপাই পাপাৰ লগত পাতিব লাগিব ভালকে
ব সেইটো হ'ব বাৰু সেই যাম দুইটা এতিয়া আজিৰ তাৰিখ হ'ল পোন্ধৰ জুলাই
পোন্ধৰ জুলাই ন
মাজত মাত্ৰ এসপ্তাহ
কেলে
বাৰ্থডে অহা নাই জানো তোমাৰ
অ বাৰ্থডে অ হেইটো কিবা এটা কৰিব লাগিব বাৰু বাৰ্থডে দিনাখন
অ বাৰ্থডে দিনা অকমান ইনজয়মেন্ট
ইনজয়মেন্টটো মেইন ন
মেইন মেইন
আজি পোন্ধৰ তাৰিখ হল
পোন্ধৰ হলেই আৰু মাজত মাথো ছটা দিনহে আছে
ছটা দিনত ছটা দিনৰ ভিতৰতে আয়োজন কৰিব লাগিব
কৰিব লাগিব প্লেনিংবোৰ বনাব লাগিব
এনেকে প্লেনিং বনাব লাগিব
উম এনেই দু ৰ মানে বেলেগৰ আলহী কোনোবা আহিব নেকি তোমাৰ লগৰ
গ গ আলহী কব নোৱাৰ আহিব পাৰে
মাহীহঁত নাহে নহয় ন
মাহীহঁত নাহে নাহে
মামাহঁতো নাহে
নাহে নাহে
নাহিলে ভাল হে অ ন তো ৰিক্স থা ৰিক্স থাকে ন
উম হুম
উম
এয়া মানে নাহে চাগে গম নাপাও দেই আহিবও পায় নাহিবও পাৰে কব নোৱাৰি
মামা আহি যাবও পাৰে
এ মামা নাহে মামা লৰাটো হ'ল যে এতিয়া ঘপককে মানে ইমান অহা যোৱা কৰি নাথাকে আৰু মামিও ভালকে মানে হেৰি কৰিব নোৱাৰে যে অকলে ৰখাব
অ পাপা আহিব নে
পাপা কি বাৰ পৰিছে জানো বাৰটো যদি মিলে তেতিয়া আহিব
অ কি বাৰে ছুটি পাই আকৌ
ন নাপাতো বাৰ্থডেটো একদম ঘৰৰ ওচৰৰ কেইটাকে মাতিম মাংস অকণকে আনিম মানে পাপু দা পাপু কাকতি ওচৰত যে কইলা পায়
উম
তাৰ ওচৰৰ পৰাই কইলা আনিম তাৰ পিছত কেক চেক আনিব চাগে সিহঁতি তেনেকে ওচৰ খিনিয়ে মাতিম আৰু তোক পনদ্বীপ অল্টো
দিয়া, চিমন
অ দিয়া, চিমন, তপন, ডিম্ব, খোচপি হঁতকো মাতি দিম
বুম, চিংকি
উম বো মানে সঁচাই বো চি বো চিন্টু, খুচপি দিয়া, চমন তাৰপিছত তপ আমাৰ পৰিয়ালৰ কেইটা যেনে তপন, ডিম্পল বাৰু হ'ব ইমান ডাঙৰকে পাতি লাভ নাই এতিয়া তহঁতক খুৱাই কাৰোবাক খুৱাই কিবা খুৱাই এইবোৰ এহঁতক খুৱাই লাভ নাই
নাই নাই আ আজিকালি আমাৰ গি আমাৰ এতিয়া ৰ তপন কাই গুণ খাই পাত ফলা মানুহ
এ আছে দুটামান। খাওঁতে পুৰা ভাল ভাল কিন্তু পিছত খোৱাৰ পিছত তাকে বদনাম দি থৈ গুচি যাব
উম অ', তোমাৰ তোমাক হেই উম হেৰিটো তোমাৰ হ'ল নাই ক্লিয়াৰ হ'ল নাই এই
নাই তপনে নম্বই দিয়া নাই নম্বই দিয়া নাই
সেইটো কিন্তু ক্লিয়াৰ কৰিব লাগিছিলে দেই
ক্লিয়াৰ কৰিব লাগিব আৰু লগ পাব লাগিব ভালকে লগেই পোৱা নাই ন
উম
ত ক্লিয়াৰ হ'লে ভালে হ'ব এইটো কি আৰু সি ক্লিয়াৰ নকৰিব বিচৰা নাই যদি মই একেলগ লাগি থাকো ন
উম
হয় নাই কথাটো কোৱা তুমি সি যদি মাইকী মানুহৰ নিচিনাকৈ কিবা হেৰি কৰি থাকে মইনো কেলৈ লাগি থাকিম তাত
তাকে বাকী হ'ব দিয়া নহ'লে পিছত পাতিম
ৰ আৰু এক মিনিট ৰবাচোন
অ', কোৱা
হেৰি নহয় এইটো মাহত পথাৰলৈ যোৱা নাই ন
পথাৰ নাই যোৱা, নাই যোৱা।
অ', কোনোব ক্ষতি উঠছিলে নেকি?
খেতি উঠিলে বাৰু উঠাতটো মানে পিছফালে এ আছে। শুকণ ৰুবলৈ আছে এতিয়া প্ৰায়খিনি উঠিলে আৰু
উম আমাৰ পৰহিলে মানে উঠিব চাগে খেতি
উম কছু ক'ত গ'ল কছো কছু
উম ভাইটি মাৰ লগত গৈছা এই কঠীয়া তোলিব গৈছা একফালে একফালে
ফালে নে ককাহাতৰ তাত ন
অ', তাত এই বাবা দেউতাহঁতো গৈছে তাতে কঠিয়া তুলি আছে।
অ', হয়।
তাকে এতিয়া কিনো কৰিবা সমস্যয়াই সমস্যা
সমস্যাৰ মাজেৰে চলি যাব লাগিব আমি
এনেকে এই সমস্যা বিহীন সমস্যাটো থাকিলে এটা শিক্ষাও পোৱা হয় আকৌ সঁচা কথা
হয়, হয়, হয়, সমস্যা পিনে তুমি জীৱনতটো চলিব কেনেকে
অ', সমস্যা অবিহনে জীৱন কি? জীৱন অবিহনে সমস্যয়া কি?
সকলো জনে বান্ধোন ডাৰে ন জৰিৰে গৈ আছে। আমাৰ সমাজ
সমস্যা নাথাকিলে জীৱনৰ ৰং বোৰ লুকাই যাব আমাৰ সৰা পাতৰ তত
অ ব বুলে ফোন এটা কৰাচোন বু আহিব নেকি
বৌ আহিব পাৰে ৰবাই বৌ কোন কৰিলে বেয়া তাৰ বাপেক শুই থাকে সি আৰু কামেই কৰি থাকে। কামেই কৰি থাকে।
মেচজ মই কৈ থওঁ নেকি এতিয়া
মেছেজটা কৰাচোন বু শৰ্মাক
মেছেজটা কৰি ধ থৈ দিওঁ নো
উম তাকেে মেছেজটোৰ ওপৰত বহুতো